ল্ল'
হেল্ল'।
অ', শুনিছে?
অ', কি কৰি আছা?
এনে এনেই বহি আছোঁ ভাত পানী খাই কৰি লৈ।
অ', কিহেদি খালা?
এ দুপৰীয়া আজি নিৰামিষে খালোঁ।
অ'। মই বনাই বনাইহে আছোঁ।
অ'।
হ'ল আৰু অ', এই ইহঁতে স্কুলৰ পৰা দেৰিকে আহি পাব যে।
অ'।
ল'ৰাটো স্কুলৰ পৰা দেৰিকে আহি পায়, ভাত দালি হ'ল। ভাজি অকণমান বনাই আছোঁ আৰু মিক্স ভাজি অকণ। ভাজিখিনি হ'লে সিহঁতেও আহি পাবহি।
অ', দেৰিকে ছুটি দিয়ে আৰু স্কুলৰ পৰা।
দেৰিকে ছুটি দিয়ে যে। কিবা কাপোৰ কানি লগাইছা নেকি? কাপোৰ চাপোৰ চাদৰ মেখেলা গামোচা তেনেকুৱা।
হেৰি এয়া চাদৰ কাৰণেহে সূতা আনি থৈ দিছো।
অ'।
টানিব লাগিব এতিয়া সাতৰ চোৱাটো গ'লে মানে টানিম আৰু।
অ', কাপোৰ বিক্ৰী কৰা নে?
অ', কৰোঁ।
অ'। মোক মানে মানুহে বিচাৰি আছিলে মই এতিয়া কাপোৰ লগা বেলেগ কাপোৰহে লগাই থৈ দিছোঁ যে। চাদৰ।
চাদৰ, মই এউ চাদৰ লগাম বুলি চাদৰ লগাম বুলি আনি থৈ দিছ সূতা কবিন চবিন লৈ থৈ দিছো আৰু খালি মানে টানিলেই হ'ল আৰু।
অ', বেছিকে লগাইছা নেকি নিজৰ জোখতকৈ?
নিজৰ জোখতকৈ মানে জোখ
দুখনমান অ', কিমানকে ল'বা? এ হেৰি বোৱা হেৰি চাই বোলে অ'। মই নহ'লে তুমি বিক্ৰী কৰা যদি বেচা যদি মই হেৰি কৰম আৰু কৈ দিম আৰু। আহি পেলাই চাই কৰি ল'ব আৰু যদি পচন্দ নহয় কেনেকে কি অ'। কেনেকে কি
আপ আপুনি বিক্ৰী কৰে নে কাপোৰ?
অঁ মইয়ো কৰো। মানে হেৰি লয় আৰু পচন্দ কেনেকুৱা কৰে আৰু কয় যদি বোলে মোক হেৰি লাগিব এনেকুৱা ডিজাইন লাগিব। এইটো ডিজাইনৰ বনাই দিবচোন তেতিয়া মোৰ হেৰিটো বেছি হয় আৰু তেনেকে দামটো।
দামটো বেছি হয় আৰু?
অঁ। অঁ সিহঁতে দেখুৱাই দিয়া হেৰি মতেদি বনাব লাগিব। মই এতিয়া মেখেলাহে লগাই আছো।
কেইখনমান লগাইছিলে?
মেখেলা দহখন।
অ দিয়া গৈ নাই আৰু
দহখনৰ পৰা আৰু তিনিখনমান আছেগৈ আৰু।
অঁ।
সেই তিনিখন মানে উকাই বৈ থৈ দিম উকাই বৈ বোলে আজিকালি ফেব্ৰিক কৰিব পাৰে যে। ফেব্ৰিক কৰি পেলাই লেজ লগাই যে অঁ। সে ফেব্ৰিক কৰি দিম তাৰপিছত আকৌ লেজ লগাই দিম।
অ, এ নিজৰ নিজৰে আছিলে নে বেলেগৰ আছিল?
বেলেগো আছিলে বেলেগে ব'বলৈ দিছে, এইখিনিৰ পৰা দুখন বিক্ৰী কৰিলো। তেনেকৈ উকা।
যোনে এতিয়া যিকেইখন আছে মই সেইকাৰণে উকাই বম বোলো বৈ বোলে হেৰি কৰিম আৰু।
ফেব্ৰিক কৰি দিব আৰু।
এই ফেব্ৰিক কৰি ল'ম আৰু।
অ আকৌ হেৰিও ফুলো লগাই লব পাৰে নহয় আঠা দি দি।
অঁ সেয়াই ফুলেদি ডিজাইন কৰিবলৈ তাত আকৌ ফেব্ৰিক কৰি দিম আৰু। ভাল লাগিব তেতিয়া, আকৌ সেও দিব পাৰে বেছি ভাল লাগিবলৈ অকণমান গিলিটৰ দিয়ে যে ফেব্ৰিকৰ লগত গিলি টৰ পায় নহয় সেয়াও দিম।
পাট চাত বিলাক ডিজাইন কৰি বনাই দিলে আৰু
অঁ বনাই দিলে ভাল লাগিব।
অঁ।
কাপোৰ ফেব্ৰিক কৰা নেকি?
অ কৰো, এ নিজৰ কাৰণেহে কৈছো আনক বেচাকে কৰা নাই।
অঁ।
মানে নিজে মানে পিন্ধিব কাৰণে কৈছো আও।
অঁ নহয় কোনোবাই কৰিবলৈ দিলে কৰিব পাৰিবা তেতিয়া জানা যেতিয়া নিজে। কৰি দিলে দুটা দুটকা পাবা আৰু লোকৰো হ'ল নিজৰো হ'ব তেতিয়া আকৌ এযোৰ আনিবলে কৰিব পাৰিবা তেনেকে উম।
কয় কোনোবাই খবৰটো দিব আৰু।
অ', মোক কৈয়ে আছে মানুহবি
অ'
লাগে
অ', ফেবিক কৰা।
চোন বোলোঁ মই বোলোঁ হেৰি নাই যে, এতিয়া কাপোৰ বৈ আছোঁ সময় হোৱা নাই। কোনোবা কৈ দিলে, ক'বচোন কৈ দিয়া মানুহ থাকিলে। আকৌ উকা কাপোৰ বৈ পেলাই বিক্ৰী কৰা মানুহো বিচ- চাৰি ফুৰিছে কিনিবলৈ কোনোবাই বিক্ৰী কৰে নেকি সুধি আছে।
অ'
সেইকাৰণে সুধিছোঁ আৰু যদি হেৰি হয়, তেতিয়া বিক্ৰী কৰিব পাৰিবা লৈ যা
বি, অ'
মই কৈ দিম আৰু
চাদৰ কেইখন লগাই লওঁ তাৰ পাছতহে আকৌ মানে সৰহকে লগালেহে বিক্ৰী কৰিব পাৰিম আৰু।
অ'।
এই চাদৰ যদি কি কৰা মই লৈ যাব।
অ', অ', লৈ যাব পাৰিব। ইমান ধেৰ নালাগে নহয়। নিজৰ ঘৰৰ কাৰণে দুখন, তিনিখন মান হ'লেই হয়, আ
এখন লৈ দুখন
অ'।
মই এনেকে আৰু ববিন লৈ থৈ দিছোঁ ববিন লৈ এখন টানি পেলাই ব তুলি থৈছোঁ। বৰষুণ হেৰি হৈ থাকোতেই বৰষুণ দি থাকিলে তেনেকলৈ অসুবিধা হয় যে, বৰষুণ পৰি থাকিলে পুতুককে কাপোৰ ইমানখিনি কাপোৰ সামৰি দিলে বৰষুণত তিতিলে বেয়া হ'ব নহয়।
অ', আৰু সৰ-সৰহকে টানি ল'লেও দিগদাৰ।
অ', মই সেইকাৰণে সেইখিনি এখন উম, টান এখন বৈয়ে আছোঁ এখন আকৌ টানি থৈ দিছোঁ ব' চ' তুলি পেলাই আকৌ ববিন লৈ থৈ দিছোঁ। যোনদিনাখনে মানে সুবিধা পাওঁ তেতিয়া সেইদিনা
সুবিধা হয়, সেইদিনাখানে টানিব আৰু
টানি দিম আৰু অ', অ', এতিয়া আজিৰ দিনটো বৰষুণে।
বৰষুণে, কালিৰ পৰা দিছে অকণ, অকন বৰষুণ।
অ'।
আপোনালোকৰ সেইপিনে বৰষুণ পৰি আছে মানে এতিয়াও?
বৰষুণ পৰি আছে এতিয়াও। সেইকাৰণে। আৰু বেলেগ কিবা হাঁহ, পাৰ, ছাগলী তেনেকুৱা পুহিছা নেকি?
হাঁহ হে আছে এনে ছাগলী নাই ছাগলী, ছাগলী আগতে পুহিছিলোঁ। এই বেমাৰ হৈ মানে মৰি থাকিল যে
সেইটো কাৰণে মানে ছাগলীখিনি বেচি দিলোঁ এতিয়া মানে হাঁহে আনি লৈচো আ
অ', সেয়াও ভাল ঘৰতে কণীকেইটা ওলায়, খাই থাকিবলৈ। আজিকালি বজাৰত কিনিবলৈ গ'লে ইমান দাম।
অ', দাম, আকৌ কিমান খাব এয়া হেৰি, কণীবিলাক। ঘৰতে তেতিয়া হাঁহে কণী পাৰিলেও খাব পৰা যায়।
উম'।
লোকেল কণী। বা কেতিয়াবা মো- অ', আলহী আহিলেও পুতুককণে বনাই কৰি দিব পৰা যায়, সুবিধা থাকে।
অ'
সেইকাৰণে নিজে ঘৰতে পুহিলে মানে সুবিধা হয় আৰু বহুত খিনি।
উম'।
কেতিয়াবা দোকানো বন্ধ থাকে, আলহীহে আহিব।
অ'।
এতিয়া ঘৰতে মানে থাকিলে আও, পুতুকতে কিবা এটা কৰি দিব পাৰা যায়।
উম', ঘৰতে সেইকাৰণে পাৰিলে চ'ব পো- হেৰি, কৰি ল'ব লাগে। হাঁহ, কুকুৰা পুঁহিলে তেতিয়া আলহী আহিলে বোলে কণী কেইটাকে কিবা এটা পুতুক
অ', কিবা এটা অ', বনাই দিলোঁ।
নাইবা মাং স যদি খায় কোনোবাই, মাংসকে অকণ হেৰি, কৰি দিব পাৰে।
অ'।
উম'।
মুৰ্গীটো বেছি হেৰি হয়, অ', মেডিচিন দিয়া মুৰ্গীটো পুটুক পুটুককে পোৱালি উলিয়াই।
অ', আমাৰ এজনী ওলাইছেহে, অ'। হাঁহত এমাহমান লাগে, উম'।
অ', মুৰ্গীয়ে পুটুকতে উলিয়াই আৰু হেই পোৱালী বিলাকো ইমান নষ্ট নহয়। মৰি নাথাকেই, হাঁহবিলাক বেছি বেমাৰ পায়।
অ'। আমাৰো তেনেকে হাঁহ উলিয়াই হাঁহ পুহিছোঁ বেছি নহয়। চাৰিটামান ঘৰতে কণীকেইটা লাগে বুলি। এই হাঁহ জ- এজনী উমনি দিছো ছিলোঁ ওলালে চাৰিটামান পোৱালি, মৰি চাৰিটাৰ পৰা মৰি পেলাই এতিয়া তিনটাহে আছে গৈ এটা মৰিলে।
আমাৰো তেনেকুৱাই কাউৰীয়ে লৈ যায়, অ'। আমাৰো সেয়া কেইটামান পাঁচটা ছয়টা মান উলিয়াইছিলে, এতিয়া গৈ তিনটা আছে গৈ।
অ'।
অকনমান ডাঙৰ হৈছে আওঁ।
অ'।
মাকহঁতে আকৌ কণী পাৰিলেই।
উম, আমাৰো মুৰ্গী ওলাইছে, তেনেকে পোৱালি।
অ'।
মুৰ্গী আৰু এজনী উমনি লৈ আছে।
অ'। সিহঁতক চাই ভাল লাগে মুৰ্গী সোপাকে।
অ' অ' ভাল লাগে সৰু হৈ থাকোঁতে।
অ' সৰু হৈ থাকোতে ভাল লাগে।
উম।
এয়া যদিহে আ বা কাউৰী আৰু চিলনী বিলাকে অনিষ্ট নকৰে গোটেই বিলাক। থাকেআ যদিহেআ
কাউৰী চিলনীয়ে পায় আৰু
এই মুৰ্গীৰ পোৱালি ইমান নিব নোৱাৰে মাকজনী লগতে থাকে যে।
অঁ মাকজনী লগতে থাকে যে।
অঁ
নিব ন এইয়া হেৰি হাঁহ পোৱালিহে মানে অঁ মাকহঁতে ওচৰত নাথাকে যে সিহঁতক বেছি লৈ যাবৰ কাৰণে সুবিধা পায় আৰু
অঁ
আমাৰ এজনী আজি হাঁহ হেঁপাহে দৌৰাই লৈ ফুৰিছিলে।
অঁ, নিব নোৱাৰিলে।
নোৱাৰিলে, আ মে দেউতাকে চালেহি নাই। বিচাৰি ফুৰিছিলে নাপালে তাপাছত অকণ পাছ পাছতহে হাঁহজনী ওলাইছে মই বোলো আজি হেঁপাহে নিলেই চাগে বুলি ভাবিছিলোঁ।
অঁ এই এতিয়া জংঘল যে চবতে।
অ এতিয়া জংঘল যে মানে সিহঁতে একে ওচৰতে জোপা লৈ থাকে সি।
অঁ আমাৰ এইখিনিত নাই যেনিবা আমাৰ ফালে।
অ এতিয়া নাই ন, আমাৰ অ আমাৰ এইপিনে বাঁহৰ তলি যে, সেইটো কাৰণে মানে হেঁপাহটো বেছি।
অঁ আমাৰ নিয়া নাই মানে বাউণ্ডাৰীটো নেটেদি বে দিছে যে হা থাকিবলৈ সেইখিনিত।
আনৰ ঘৰলো নেযায় চাগে?
আনৰ ঘৰত যাব নোৱাৰে পোহ অঁ বাউণ্ডৰীৰ ভিতৰতে থাকে। উম
আমাৰ মানে মাটি মাটি খিনি এনেকে হেৰি কম যে সেইটো কাৰণে মানে বান্দৰি দিবৰ কাৰণে নহয়গৈ।
অঁ এই হাঁহ হেৰিখিনিত মানে হেৰি দি থৈ দিছে যে।
অ
উম
বাউন্ডৰি দি মাৰি দিয়া কাৰণে মানে আৰু
উম ওখকে নেট দি দিছে।
অ
হেঁপাহো আহিব নোৱাৰে।
নোৱাৰে আৰু সেই চাৰিওফালে দিলেগে, তেতিয়া ভাল আৰু বাউন্ডৰিটো
অঁ চাৰিওফালে দিব পাৰিলে ভাল হয়।
অ
হ'ব দিয়া ন।
অঁ অঁ।
উম